অ'।
কি হ'ল তোলে নাযায় যে, কি টাৱাৰ নোপোৱা জেগাত আছে নে কিনো?
এ টাৱাৰ পাই, তই মাৰিলেহে মোলৈ নাই।
কিবা এটা হৈ আছে চাগে তেতিয়া।
আৰু সেইটোত মোলে সেইটোত মোলে বেলেগ কৰিও পোৱা নাই বাৰু।
আহ, এক্সপেৰিমেণ্টটো মানে মোৰ ওপৰতে হৈ আছে আৰু হয় নাই?
খেলিমেলিটো হৈ আছে আৰু।
অ অ। যিহওক, আজি কি কলেজ যাবলৈ নাই নে কিনো?
নহয় নাটকটো দেওবাৰেওঁ হ'ব পাৰে ন।
নহয়, কলেজ বন্ধ থাকে যে। আমাক ৰুম খুলি নিদিয়ে আক।
কবি ন' ৰুম এটা খুলি দিয়ক
অ' ছাৰে একো কোৱা নাই, আমাৰনো কি দৰকাৰ।
এনেকে দৰকাৰ বুলি ক'লে গাই উৰুৱালে নহ'ব নহয়।
আমি নহলে ভালহে পাওঁ, বেয়া বেয়া নাপাওতো নহলে।
তোৰ এটা দায়িত্ব দায়িত্ব এটা আছে, ইণ্টাৰ্ণশ্বিপৰ প্ৰতি। ইণ্টাৰ্ণশ্বিপটো ভালকে তোৰ সফল কৰা, সেই নাটকতটো ভালকে তোৰ এটা প্ৰদৰ্শন কৰা, সেনেকে দায়িত্ব এটা আছে তই সেই দায়িত্বটো পা পলালে নহ'ব নহয়।
একো দায়িত্ব নাই। মই মুঠতে,
শুনিছে নাই?
হল নি?
হা?
মাটি ৰুই হল নি?
হা, এই পাঁচ বিঘাটো ৰুই হল, তাৰপিছত আৰু এইফালে পানী আহা নাই দেখোন।
পানী অহা নাই নে? বেছি পানী আছে।
পানী অহা নাই, শুকাই গ'ল মানে। পানীটো আছিলে কিন্তু লগে লগে শুকাই গ'ল আওঁ।
সিদিনা তহঁতৰ পিছফালে গোটেই সাগৰ হৈ থকা দেখিছিলো।
সেইটোৱেই, সেই পানীটোতে ৰুম বুলি ভাবিছিলো। তাৰপা কিন্তু মানে, লগে লগে শুকাই গল আকৌ।
এতিয়া কি পানী অকণো নাই নেকি?
নাই ৰুব পৰা হৈ থকা নাই মানে, মানে হালটো বোৱাই দিলে শুকাই যাব আৰু।
অ'।
সেইটো কাৰণে আকৌ নেক্সট বানপানীটো কাৰণে ৰখি আছো আৰু আহিলি আকৌ ৰুম আৰু
আকৌ দুই তিনিটা বৰষুণ সৰ সৰহকে দিলেহে আহিব তোৰ সেইটো পানী।
এই কিবা আকৌ নেপক- নেপক এৰা নাই জান পানী।
মই গম নাপাওঁ বাৰু।
এই হেৰি, এইটো কি বুলি কোৱা এই আমাৰ উত্তৰ পূব চাইদত অ সেই বা বহুত বিদ বানপানী হৈছে নহয়, তাৰপা নেপকৈ পানীটো এৰি দিছে ছিল যে, সেই পানীতটো আহিব চাগে আমাৰ ইয়াত।
অৰুণাচলৰ পৰাও পানী এৰি দিছে যে, পানীতটো অসমলৈ গুচি আহিছে আকৌ।
আহ' অৰুণাচলটো উত্তৰ পূবত নপৰে নেকি বা
মই তোকতো ভাঙনটো দি দিছো।
ভাঙনটো দিলে আপোনাৰ মই মই যিটো কৈছো, সেইটোয়ে একদম পাৰ ফে পাৰফেক কি তাৰপা ইয়াত দৌৰিবলৈ কি তইও আহিম বুলি ভাবিছিলি নে কি ন?
যাম বুলি ভাবিছিলোঁ, কালি ল'ৰা এটালৈ মেছেজ কৰিলোঁ ৰাতি অফলাইন।
উম।
তাৰপা অকলে যাবলৈ মন নগ'ল আৰু মই চাৰিটা বজাৰ আগতে তো হাৰ পাইছো আজি
অ এ সেই পেটুৱা ল'ৰাটোৰ কথা কৈছে নে কি?
পেটুৱা ল'ৰাটো নহয়, আমাৰ ওচৰৰে ল'ৰা এটা। পেটুৱা লৰাটোকো আজি লগ ধৰিব লাগিব।
পেটুৱাটো কি হ'ল? ই আজি- আগতে দেখোন বহুত দৌৰিব আহে, আজিকালি নাহ হে বোলে।
পেটুৱাটো মাজতে মাজুলী গ'ল, কালি আহিছে বুলি খবৰ পাইছো।
মাজুলিত কি কোনোবা আছে নে কি নো ৰিলেটিভ?
মা মাজুলীত এনে মোমায়েকৰ ঘৰ আছে বুলি গম পাও। এই পোন্ধৰ দিন ষোল্ল দিন মান কৰিলেগে হ'বলা তাতে
ইণ্টাৰ্ণশ্বীপ।
এই ক'ৰ ইন্টাৰ্ণশ্বিপ? এনে ফুৰিবলে গৈছে।
অ, অ সেই ল'ৰাটো আজিকালি আজিকালি ইনষ্টাগ্ৰ ফটো এটা দুটা ওলাই মাজে মাজে।
কিহত?
এই ইনষ্টাগ্ৰামত।
অ মই ফল' কৰি থোৱা নাই হ'বলা!
মোৰ এনেই, মাজে মাজে এটা দুটা মই ফল' কৰা নাই নেকি ৰক্তিমৰ লগত ৰক্তিমৰ ফল কৰি থোৱা আৰে সেইটোৱে ফল' কৰি থোৱা আছে, সেইটো কাৰণে হেৰি হৈছে আৰু।
অ আচ্ছা।
তই কাম এটা কৰ, তই কাম এটা কৰ, তই আকৌ লগা গম পাইছ নে?
একো নহয়।
অ অ' এই হেৰি এইটো কি বুলি কয় মানে এ সিও সি আগতো বহুত দৌৰিব আহেটো।
আগতে যে এইটো এতিয়া আকৌ চাগে লগ ধৰিলে যাব লগ পাব নহয়
অ এই মোক হেৰিটো বুলি কয় মানে আগতে এদিন এদিন কল কৰিছিলে চাৰিটা মানত মই তেতিয়া আকৌ উ দৌৰা নাই ন
তেতিয়া এতিয়া বোলে পুৰা দৌৰিছ একেবাৰে চাকৰি হেৰি লৈ হে এৰিবি বোলে
কোনে কৈছে এইটো ফল ওখ লৱাটো গৈছে নি কোনে কৈছে শুনিছ নাই হেল্ল'
উম